হেল্ল'?
হেল্ল', অ'।
কি খবৰ?
ভাল। তোমাৰ?
ভালে, ভা-ভাল ভালে আছো, ভালে আছো।
উম।
এই ভাত চাত খালে নে নাই?
উম খালো।
অ' এনে তোমালোকৰ পিছে পিনে এনে বতৰটো কেনেকুৱা?
বতৰটো এনেই অলপ বৰষুণ দি আছে, মানে ভাল নহয় বতৰটো।
অ', আমাৰ ফিলে ডাৱৰীয়া হৈ আছে আৰু। বতৰটো অলপ বৰষুণ-চৰষুণ দি আছে। পিছে আজ জি আমি অলপ অসমৰ সংস্কৃতিৰ বিষয়ে কথা পাতো।
অ', ঠিক আছে।
এনেই তুমি কোৱাচোন, এনেই কেই কি সংস্কৃতি, অসমৰ কেনেকুৱা কি জানা এনে তুমি?
আমাৰ অসম, অসম বুলি ক'লে সংস্কৃতিৰে ভৰপূৰ। কিয়নো আ আমাৰ, আমাৰ অসমত সংস্কৃতিম, সংস্কৃতিময় পৰিৱেশ, যেনে শংকৰদেৱে, শংকৰদেৱৰ উম, লোক নৃত্য বিহু আদি, সংস্কৃ তিৰে আ, বহুত তাৰমানে জাতি জনগোষ্ঠীৰ সংস্কৃতিয়ে ভৰপূৰ। জাতি জনগোষ্ঠীৰ তাৰমানে সংস্কৃতিবোৰে ভৰপূৰ। তাৰে উপৰি আমাৰ অসমত, এতিয়া এনেকু কুৱা এটা সংস্কৃতিক অনুষ্ঠান, অনুষ্ঠান আছে, যিবোৰ তাৰমানে বাহিৰৰ কিছুমান লোক আহিও যাতে আমাৰ অসমৰ সংস্কৃ তিৰ, সংস্কৃতিৰ বিষয়ে জানিব পাৰে। তাৰ বিষয়ে কিছুমান এনেকুৱা, এনেকুৱা ব্যৱস্থা হাতত লৈছে।
হয়।
অসম চৰকাৰে, যেনে সৰু-সজাইত ষ্টেডিয়ামত, বিহুৰ এটা ডাঙৰ প, বিহু এটা ডাঙৰ এটা মানে, হেৰি এটা তাৰমানে অনুষ্ঠান এটা, উম গঢ়ি তুলিছে বা প্ৰতিষ্ঠ অ', তাৰমানে আৰম্ভ অ', প্ৰতিষ্ঠা এটা কৰিছিল আৰু।
বিশ্ব দৰবাৰত, বিশ্বক দেখাইছে আৰু অসমৰ কিমান সংস্কৃতি আছে। বিহু, বাগৰুুম্বা বড়ো,
অ', সেইবিলাক। তেনেকৈ আমাৰ অসমত এনেকুৱা কিছু, এনেকুৱা কিছুমান জাতি আছে যে, যিবিলাকৰ তাৰমানে সচ খেতি এতিয়াও তাৰমানে সংস্কৃতিৰে ভৰপূৰ, যেনে-ৰাভা, দেউৰী, মিচিং, সকলো জনজাতি একেলগে বাস কৰে আৰু নিজৰ সংস্কৃতিও তাৰমানে, একেলগে তাৰমানে সংস্কৃতি, সংস্কৃতি বিলাক তাৰমানে প্ৰদৰ্শন কৰি আছে, এতিয়াও। তুমি কি বুলি ভাবাঁ! তুমি কি বুলি ভাবাঁ! এ তোমাৰ মতে সংস্কৃতি
অসমৰ যদি সংস্কৃতি ক'ব গ'লে, শদিয়াৰ পৰা ধুবুৰীলৈকে এটা জ জাতিৰ বহুত মানে, তেওঁলোকৰ ৰীতি-নীতি বহুত যদি ক'ব লাগে, আমি উজনি অসমৰ পিনে যদি ক'ব লাগে, আমি আহোম আহোমসকলৰ কথা ক'ব পাৰি, তাৰ পিছত যদি আমাৰ আগৰ দিনতো আহোম অসম বাৰু এইপিনে নামনি অসমৰে কোচ-ৰাজবংশীসকল সেইপিনে আগতে কছাৰী আছিল, ডিমাচা আছিল। চুতীয়া বংশ, ইপিনে আছিল। উজনিৰ সময়তো উজনিৰ সময়ত এতিয়াও আহোমৰ, তেওঁলোকৰ পৰম্পৰা। মানে আহোমৰ এতিয়াও এতিয়াও আছে, বহুতখিনি জেগা। এতিয়া আহোমৰ মতে কিছুমান যিসকলে ৰীতি-নীতি কৰিছিল, এতিয়াও সেইখিনি জেগাত আছে আৰু। উজনি অসমত গ'লে, মানে গমেই পোৱা যায় যে এইঘৰ মানুহে ৰ কিবা যে যেনেকুৱা লিখে, যে এইটো নামৰ বৰ বৰফুক কন বৰগোহাঁই, এইবিলাক গমে পাই। তেওঁলোকৰ ৰীতি-নীতিবিলাক আহোম, আহোম যুগৰ পদ্ধতিৰ
উম্, সেইটো হয়।
আমি কাৰ্বি আলং যাওঁ, কাৰ্বি আলংত গ'লে তেওঁলোকৰ ৰাভা, বড়ো, কছাৰী এনেকুৱা বহুত জাতি দেখা পোৱা যায়, তেওঁলোকৰো ৰীতি-নীতি বিলাক বহুত বেলেগ, মিচিংসকল, মিচিংয়ো আছে। আমাৰ যদি অসমত তেওঁলোকৰ আলি-আই-লিগাং বিখ্যাত উৎসৱ এতাৰ, তেওঁলোকৰ চাহ বহুত বিখ্যাত উৎসৱ। তাৰপিছত উজনিৰ অসমত চাহ বাগান গ'লে, আমি যিবোৰ য্ৰীজুু নৃত্য দেখা পোৱা যায়। তাৰপিছত ব অসমৰ, অসমতো মেইন হেৰিটোতো ত' উৎসৱো টো বিহুৱে, যোনটো অসমত ৰাতি উৎসৱ বুলি কয়, সেইটো বিহুৱে। বিহুক লৈও বহুত অ', বিহু বিহুত হ। বিহু লওঁ, বহুত এতিয়া এতিয়া মানে মই, অলপ আগতে উম্ অ', বেছি দিন নাই, দুই আজি তিনি চাৰি বছৰ বিহু কিমান সৰু সজাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে আহিছিল, সৰুসজায়। কিমান পঁচিশ হাজাৰ একেলগে নাচনি নাচিছিল, কিমান বিশ্ব দৰবাৰত। সেই দেখুৱাইছিল, বহুত আৰু অসমততো সত্ৰীয়া-সংস্কৃতি বিখ্যাত
উম্, হয় হয়।
সত্ৰীয়া-সংস্কৃতি বিখ্যাত অসমৰ।
উম্।
শংকৰদেৱে ওলোৱা।
উম।
তুমি এনে উম মানে এনে সংস্কৃতি এনেই কেতিয়াবা জড়িত হৈছিলানে এনে?
মই এনে সংস্কৃতিৰ ক্ষেত্ৰত মানে সংস্কৃতি সংস্কৃতিৰ ক্ষেত্ৰত মানে মই শংকৰদেৱৰ দ্বাৰাই প্ৰচা শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৰগীত তাৰমানে সংস্কৃতি বিলাক সংস্কৃলি বিলাক সংস্কৃতি বিলাকো তাৰমানে চ' গৈ পাইছো কিন্তু ইমা এতিয়া ইমানো নহয় যাতে কিছুমান এনেকুৱা অনুষ্ঠান আছে সেইবিলাকত তাৰমানে মই তাৰ মানে অসমৰ সংস্কৃত তাৰ মানে যোগ হৈ পাইছো। অংশ গ্ৰহণ কৰি পাইছো।
ভাল।
আৰু এতিয়াতো উম ক'বলৈ গ'লে আছে বহুত বিহু অসমৰ জাতীয় উৎসৱ বিহুত তাৰমানে বিহু, বিহু নৃত্যত তাৰমানে আগভাগ লৈ পাইছো, তুমি কোনবিলাকত লৈ পাইছা?
মই এনে মই এনে কেতিয়াবা হয় কেতিয়াবা অনুষ্ঠান চনুষ্ঠান হয় আমাৰ তাতে খোল তাল এনেকুৱা এই কেতিয়াবা সেই কৰিছিলো। মানে বিহু চিহু মই এনেকুৱা মানে একো কৰা নাই বিহু হওক কিবা হওক কিবা সেই হওক। সেই অনুস্থানবোৰ কৰা নাই এনেই কেতিয়াবা নাম চাম ধৰে ন ত' তেতিয়া সেই বিলাকত মানে খোল এইবিলাক তাল বিলাক সেইবিলাক বজাই পাইছো এইবিলাক এনেকে সেইবিলাক আৰু জানো আৰু তেনেকুৱা ৰীতি নীতি বিলাক অলপ চলপ তেনেকুৱা অলপ জানো আৰু কেতিয়াবা ঘৰত যায় কেনি কেতিয়াবা আৰু মাতে ন কিবা কেতিয়াবা এনেকৈ যাওঁ। ভাল লাগে এইবিলাকত, তাৰপিছত আৰু বাকী বেলেগ জনগোষ্ঠীৰো বহুত ভাল ৰীতি- নীতি আছে কিন্তু।
উম সেইটো হয়।
ব্যৱহাৰ বিলাকো ভাল আৰু সাজ কাপোৰ বিলাক বহুত বেলেগ বেলেগ চবৰে বেলেগ বেলেগ। এটা জাতি এটা বেলেগ এটা জাতি এটা বেলেগ সেইটোয়ে।
এনে আমাৰ সংস্কৃতি এনে আমাৰ সংস্কৃতিৰ দিশৰ পৰাই যেনে কিছুমান এনেকুৱা বস্তু আছে ন যিবিলাক এতিয়া এটা কথাই কওঁ যি কোনটো জাতি কি তাৰমানে আমি যেনেকৈ বিহু বিহু নৃত্যত যেনে আমি উম। গা অ ল'ৰা সকলে তাৰমানে ধুতি তাৰপিছত এইটো কি বুলি কয় গামোচা, টঙালি এইবিলাক লওঁ বা আৰু যেনে মহিলাসকলে বিহু নাচাৰ সময়ত গগনা পে গগনা গামখাৰু তাৰপিছত পাটৰ পাটৰ কাপোৰ এইবিলাক লয়। তেনেকৈ বড়োসকলৰো এনেকুৱা কিছুমান সাজ পোছাক আছে যেনে উম এৰি আৰনা অ আৰনা।
আৰ দিয়া উম
উম এনেকৈ তাৰমানে আমাৰ সংস্কৃতিটো তাৰমানে যিবিলাক জনজাতি আছে চব জনজাতিয়ে তাৰমানে বেলেগ বেলেগ তাৰমানে, সংস্কৃতি আছে বা বেলেগ বেলেগ সংস্কৃতি কিন্তু এ ক অ, গটে অসমতে তাৰমানে গটে সংস্কৃতি বিলাকে একগোট হৈ পেলাই, তাৰমানে ভ্ৰাতৃত্ব বোধেৰে তাৰমানে, নিজৰ সংস্কৃতিটো তাৰমানে আগবঢ়াই লৈ গৈ আছে এতিয়াও।
হয় হয় হয়।
এনে এনে তুমি কোনবিলাক সংস্কৃতিত তাৰমানে এনে তাৰমানে। দেখিছা তাৰমানে কোনবিলাক সংস্ক সংস্কৃতি কিছুমান সংস্কৃতি আছে নহয় তুমি বড় সংস্কৃতিৰ বিষয়ে জানা নাজনা?
বড় সংস্কৃতি সেইনা গম নাপাও এনে বড় সংস্কৃতি। কিন্তু। তেখেতসকলৰ মাজতো এটা মিলা প্ৰীতি থকা বহুতো বহুত মিলা প্ৰীতি থকে। লোকৰ সংস্কৃতিৰ টোও ভাল লাগে সিহতৰ। কাৰণ তেওলোকে দ মইনা কলে তো দখনা পিন্ধে। সেইখিনি জানো।
এইবাৰ যে অসমত অ সৰু সৰু সজাই ষ্টেডিয়ামত যে এইবাৰ যে বড়ৰ। বাথৌ বাথৌ নৃত্যৰ যি বাগৰুংবাৰ নৃত্যৰ যি যি প্ৰদৰ্শনটো হৈছিলে। টো চাবলৈ গৈছিলা নে যোৱা নাছিলা।
চাবলৈ সেইটো যোৱা নাছিলে এইবাৰ তুমি গৈছিলা?
উম গৈছিলো।
কেনেকোৱা লাগিল দেখাত?
এইটো এতিয়া কেনেকৈ কম অস তাৰমানে এনেকুৱা এটা সুন্দৰ। তাৰমানে সংস্কৃতি অনুষ্ঠান। প্ৰদৰ্শন কৰিছে সংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰিছে যিটোত। তাৰমানে আমাৰ তাৰমানে এটা মনতো তাৰমানে। মানে দেখিলে তুমি ক'ব পাৰে কলা হয়। তাৰমানে মনটো এনেকুৱা এটা তাৰমানে ভাল লাগে ন এইটো দেখি কিনে। তাৰমানে নৃত্যটো কৰিলে যাতে সকলোৱে তাৰমানে। এ এটা হেৰিত তাৰমানে এটা ষ্টাইলত তাৰমানে হে অ। তাৰমানে এটা ধুনীয়া ভিডিঅ ওলাইছে ন যেতিয়া নৃত্যটো আৰম্ভ কৰিছে। তেতিয়া চাই কিনে কিবা বিৰাট ভাল লাগি যায়। এনে তুমি কোনবিলাক তাৰমানে অনুষ্ঠানত এনে হেৰি হৈ পাইছা তাৰমানে দেখা পাইছা তাৰমানে এনে। প্ৰদৰ্শন কৰি থকা।
মই তো দেখা পাইছিলো ঝুমুৰ ঝুমুৰ আৰু বড়ো। তাৰপিছত ৰাভা ডেন্স ৰাভা ৰাভা ৰাভাসকলৰ। খনে দেখা হৈছিলো আৰু বিহুতোতো দেখিয়ে থাকো বিহুতো প্ৰত্যেক। ঠাইতে ত বিহুতোতো। বিহুতো চবতে আৰু যে বহাগ বিহুৰ। বিহু বিহুতো বহাগ বিহুতো বিহুতো সকলোতো ঠাইতে দেখাই পোৱা যায়।
উম। অ এতিয়াতো এনেকুৱা হৈছে যে আমাৰ বিহুতো এনেকুৱা এটা। অ সেইটোয়ে হৈছে তাৰমানে কোনোবা এজন যে বাহিৰৰ পৰাই খেলুৱেই হওক বা। মন্ত্ৰী হওক আহিলে বিহু নৃত্যৰে তাৰমানে তেওঁলোকক তাৰমানে আদৰণি, জনাই।
হয়। অ' সেইটো হয় গৈ বিহুত আহিলে বাহিৰৰ পৰা যদি মানুহৰে বিহু নিজৰ আৰু কিছুমানৰ। আ ৰাভাসকলেও মানে কিছুমানৰ ৰাভাসকলৰ বড়োসকলেও কিছু এনু দা আৰু আদৰণি জনাই আৰু।
উম।
ভাল লাগে।
উম' ভাল লাগে।
উম'।
দিয়াত, উম।
দিয়া দিয়া, ঠিক আছে দিয়া, ভাল লাগিল তোমাৰ লগত কথা পাতি। আজিৰ সংস্কৃতিৰ বিষয়ে, ঠিক আছে দিয়া।
দিয়া, অ' ঠিক আছে দিয়া, পিছত লগ পাম, দিয়া অ' ধন্যবাদ।